নমস্কাৰ, কি খবৰ আপোনাৰ, আছো, আছো। মোৰো ভালেই।
হয়, চাহ পানী আপুনি খালে নে নে নাখায়।
অ', চাহ পানী খোৱা নাই এতিয়ালৈকে, খাম আৰু।
কিয় নাখায়, কিয় খোৱা নাই।
নাই খাম আৰু এতিয়া বাৰিষা বতৰটো বৰষুণ দি আছে, আমাৰ ইয়াতে তাক খাম আৰু লাহেকে চাহ পানী।
অ', মই একাপ খালো আৰু এতিয়া একাপ খাম।
হয়, হয়, হয় অ', ঠাণ্ডা বতৰতো আজি পকৰি চাহ খোৱা বতৰ হয় আৰু।
হয় হয়, আৰু মানে মই চাহটো মানে খাই বহুতেই ভাল পাওঁ।
অ' হয় হয় হয়।
মই মানে চাহটো একদম মোৰ প্ৰিয় বস্তু আৰু আপুনি ক'ব গ'লে।
হয় হয়, আপুনি গাখীৰ চাহ খায় নে লাল চাহ খায়?
মই গাখীৰ চাহে একদম এক নম্বৰত ৰাখো, গাখীৰ চাহটো উপলব্ধ নহলে আৰু কি কৰিব উপায়টো নাই আৰু।
এ নাই গাখীৰ চাহ ইমান খাব নালাগে, গাখীৰ চাহ খালে পিছত গৈ আগলৈ গৈ আপোনাৰ বহুত বিভিন্ন ধৰণৰ অ ', প্ৰব্লেম সন্মুখীন হয়, প্ৰব্লেমৰ সন্মুখীন হবলীয়া হ'ব।
এ হ'লে পিছত দেখা যাব আৰু কি হয়, এতিয়া খাব পৰা হৈ আছো যিহেতু তো আৰু সেইটোতো আপুনি সুবিধাটো ল'বই লাগিব
হয় হয় হয়
নহয় এতিয়া আপুনি পৃথিৱীত যদি আহিছে আপুনি যদি পৃথিৱীৰ জীয়াই থকাৰ যদি অনুভৱটো মনৰ ইচ্ছামতে যদি নলয় কেনেকে হ'ব
হয়
কি হয় হৈ থাকিব আৰু হোৱাৰ টাইমত চাই ল'ম কি হয়
হয় হয় সেইটো হয় কিন্তু এতিয়াৰ পৰা আপুনি যদি সঠিককে চববোৰ মানি যায় তেতিয়াহে হ'ব আগলৈ গৈ ভাল
হয় হয় নাই উম চব বস্তুৱে মানি আছো চব বস্তুয়ে মানু খালি অলপ চাহটো আৰু এটাতো কিবা এটা থাকিব লাগিব না আপুনি জানেই নহয়
হয় বুজিছো বাৰু বাকী যিহেতু আপোনাৰ মদ্যপান নকৰে সুৰা পান নকৰে কোনো ধৰণৰ বিৰি চিগাৰেট একো নাখায় হয় হয় সেইটো বুজিছো বাৰু মই বুজাত কিন্তু মানে সেয়াই এতিয়াৰ পৰাই যদি আপুনি মানি নচ কিছুমান বস্ত নিজৰ শৰীৰক যদি অত্যাচাৰ কৰি চলে এতিয়াৰ পৰাই কাৰণ গাখীৰ চাহটো এটা টাইপৰ অত্যাচাৰেই হৈ যায় নিজৰ ওপৰত সদায় সদায় খালে ত' সদায় খালে পিছত গৈ আপোনাৰ সন্মুখীন হব প্ৰব্লেমৰ
এ মই আৰু মানে খাও আপোনাক কৈছোহে বহুতবাৰ খাও কিন্তু এগিলাচ দুইগিলাচ একাপ দুকাপ এনেকে নাখাওঁ আৰু এনেই ধৰ অলপমান খাওঁ
হয়
বুজিছেনে আপুনি ধৰ ধৰি লক মোৰ দিনটোত ধৰ ডেৰ কাপ চাহ যায়হে আৰু তোটেল
হয় হয় হয় হয় বুজিছো হয়
এনেকুৱা ধৰণৰ খাও আৰু মানে মই যোনটো মোৰ সীমা থাকে সীমাটো মই বজাই ৰাখো
হয়
এটা সীমা আছে মোৰ সীমাটো মই অতিক্ৰম নকৰো
হয় বুজিছো আপুনি সেইটো মানি চলে
খোৱাৰ মানে মই এশবাৰ খাব পাৰোঁ কিন্তু মোৰ সীমাটো পাৰ নহয়
হয় হয় বুজিছো
মই সেইটো মেইনটেইন কৰি ৰাখো
হয় আপুনি এটো মানি চলে বুজিছো মই সেইটো সেইটো ভাল ভাল আপোনাৰ শৰীৰৰ কাৰণে বহুত ভাল সেইটো
হয়
আপোনাৰ গেষ্ট্ৰিক বা যিকোনো ধৰণৰ বেমাৰ বা ধৰণৰ বেমাৰ সেইবোৰৰ সন্মুখীন নহয় আপুনি তেতিয়া আৰু যদি অকনমান তাৰে লগতে এক্সাৰচাইজ কৰি দিয়ে ৰাতিপুৱা উঠি
নাই এক্সাৰচাইজটো মই আগতে বহুত কৰিলো এতিয়া মই মানে এতিয়া আপোনাৰ পঢ়ি থকা টাইম যেতিয়া মোৰ আছিল পঢ়ি থাকোতে মোৰ জীৱন আছিল স্কুল লাইফ বা বহুত খেলাখন খেলা কৰিছো
হয় আপুনি কি খেলি চবতকে ভাল পাইছিল
ক্ৰিকেট খেলিছো ফুটবল খেলিছো কাবাডী খেলিছো তাৰপিছত আপোনাৰ ফ'ৰ হাণ্ড্ৰেড ফৰ ইণ্টু ফ'ৰ হাণ্ড্ৰেড মানে সেইটো দিছো ট হাণ্ড্ৰেড হয় হয়। ফ'ৰ হাণ্ড্ৰেড ই ফ এইটো মানে আপুনি বুজি পাইছে।
দৌৰ হয় লে ৰিলে বুলি নকয়। জানো আপোনাৰ সেইটো হয়। নাই মই। মইও খেলিছো বাৰু মইও বিভিন্ন ধৰণৰ আপোনাৰ বাস্কেটবলৰ, পৰা আদি কৰি বাস্কেটবল, ক্ৰিকেট, কাবাডী, খ খ, ' এইবোৰ খেলি বিভিন্ন ধৰণৰ জাগাতো গৈছো। অসমৰ বহুত বহুত ভিন ভিন জাগাত মানে অসম বুলিয়েই নহয় ভাৰতৰ ভিন ভিন জাগাত গৈছো। মই সেইবোৰ খেলি খেলি যাবলৈ সুযোগ পাইছো। সেইবোৰৰ থ্ৰোৰে
হয়। আপুনি এনে মেইনলি আকৌ'- চবতকৈ বেছি ভাল লাগিল আপোনাৰ গৈ মানে। স্পৰ্টছ কেৰিয়াৰত আৰু কোনটো জেগা আপোনাৰ আটাইতকৈ বেছি মোনা নামোন অ ভাৱে আকৰ্ষণ কৰিলে।
মোৰ। মনোমু্ধৰ বাবে আকৰ্ষণ কৰা জেগা চবতকে ক'বলৈ গ'লে আপোনাৰ, পাহাৰ। জাগা হব পাহাৰীয়া, জোগা ত' সেইটোৰ কাৰণে কবলৈ গ'লে। ছিকিম হ'ব ছিকিম হ'ব ছিকিম। হয় ছিকিমতো গৈছোঁ।
অ কোনে পায় আৰু আপোনাক ফুৰিছে মানে আপুনি বহুত জেগা।
হয় তেনেকে সুযোগ পাইছো ফুৰিবলে খেলৰ জৰিয়দি।
হয় হয় আপুনি কাৰোবাক ডাঙৰ মানুহ লগ কৰি পাইছেনে। মানে খেলা ৰোগ জগতৰ উ
হয় ডাঙৰ মানুহক লগ পাৰি পাৰিছো। আপোনাৰ জিন্তিমণি কলিতা এতিয়া যোনে আই পি এল খেলি আছে। আমাৰ ৰিয়ান, পৰাগ ৰিয়ান পৰাগক লগ কৰি পাইছোঁ।
হয়। আপোনাৰ ৰাজস্থান, ৰয়েলছৰ ঘৰৰ।
হয় ৰাজস্থান, ৰয়েলছৰ।
হয় হয় আপুনি ফুটবলত নাচাই নেকি।
এইটো আপোনাৰ। মই ফুটবলো চাওঁ। কিন্তু ফুটবল অকনমান কমকে চোৱা যায় এইবোৰৰ হেৰিত। যিহেতু ফুটবল টো খেলা ছোৱালী কম আছে। ত' তেনেকে আপোনাৰ ইন্টাৰেষ্ট টো, ' কম আহি গ'ল সেইটোৰ খেলৰ প্ৰতি।
কিন্তু, আপুনি এটা কথা গম নাপায় কি জানে।
কওকচোন কি?
আপোনাৰ যোনটো আমাৰ। ইণ্ডিয়ান টিম আছে যোনটো ভাৰতবৰ্ষৰ ফুটবল, দল যোনটো আছে। উম' মেনৰ পুৰুষৰ যোনটো দল।
হয়।
সেইটো দলতকৈ মহিলা দলটোৰ প্ৰদৰ্শন বহুত গুণেই বেছি আৰু কিন্তু, ৰেংকিং দিয়ফি ফাই জানে নহয়।
হয় হয় জানো সেইটো।
সেইটো ৰেংকিঙত আমাৰ পুৰুষৰ দলটো আছে। হাণ্ড্ৰেড টুৱেণ্টি ফাইভ নে হাণ্ড্ৰেড টুৱেণ্টি চছেভেনত। মানে দুশ দহখন দেশৰ ভিতৰত, আমাৰ ইণ্ডিয়া ভাৰতবৰ্ষখন ফিফাৰ- দলবোৰৰ ফিফাই ৰেংকিং দিয়েতো খেল হিচাপত প্ৰদৰ্শনী হিচাপত। সেই- ধাবত এশ পঁচিশ নম্বৰত দেশত আছে, ভাৰতবৰ্ষ হ পুৰুষৰ দলটো। ভাবক- আমি পৃথিৱীৰ ভিতৰত এক নম্ বৰ দেশ জনসংখ্যাৰ ফালৰ পৰা
কিন্তু ফুটবলত ইমান পিছুৱাই আছো এতিয়াও,
হয়। কিন্তু যোনটো আমাৰ আপোনাৰ হেৰি আছে এইটো। মহিলা দল আছে। সেইটো দল সেইটো কিন্তু ভাল আছে দেই, সেইটো কিন্তু ৰেংকিঙত ভাল আছে। উন্নত প্ৰদৰ্শন কৰিছে আৰু, সিহঁতে বহুত বাৰ মানে ভাল ভাল ডাঙৰ ডাঙৰ টুৰ্ণামেন্ট খেলিছে আৰু ভাল প্ৰদৰ্শনো দেখাইছে। কিন্তু আমাৰ যোনটো পুৰুষৰ দল এইটো মৰি গৈছে বুলি ক'ব পাৰি।
হয়। কিন্তু ইমান গম নাপয় এইবোৰৰ কথা যিহেতু সেইয়াই আৰু। টেলিকাষ্ট ইমান নহয়। বিভিন্ন ধৰণৰ চেনেলবোৰত অকল ক্ৰিকেটতে বেছি যিহেতু, চবে ধ্যান দি থাকে।
এতিয়া মইয়ে আপোনাৰ ক্ৰিকেট মই কোনো পধ্যে নাচাওঁ। কিন্তু ফুটবল মই চাওঁ কিন্তু মই, ইণ্ডিয়ান ফুটবল নাচাঁও।
হয় হয় সেইটোৱেই হয়।
বুজিছে মই চাওঁ ইউৰোপীয়ান ফুটবল চাওঁ।
হয় আপোনাৰ তাৰমানে এইবোৰত পইচা ঢালিলেহে আপোনাৰ আউটকামটো পাব হয়নে নাই পইচা ঢালিলেহে আপোনাৰ ৰিজাল্টটো ভাল পাব
হয় হয় নাই এতিয়া আপোনাক মই উদাহৰণ এটা দিওঁ উজবেকিস্তান বুলি এখন দেশ আছে এছিয়াৰ
হয়
নাম শুনিছে আপুনি
হয় শুনিছো
মুছলমান দেশ চাগে এইখন মই পাহৰি গলো সেইখনত জনসংখ্ কথা আমাৰ এখন ৰাজ্যৰ সমান হ'ব কোনোবা এখন ৰাজ্যৰ সমান
হয়
বুইছেনেে মাটিকালি হিচাপতো আমাৰ এখন ৰাজ্য বুলিয়ে ধৰি লওক আৰু সেইখন ৰাজ্যই আমাৰ ভাৰতবৰ্ষতকৈ পিছত আছিলে ৰেংকিঙত দুই হাজাৰ পোন্ধৰ চনত পোন্ধৰ চনলৈ
তাৰপিছত সিহঁতৰ পোন্ধৰ চনৰ এটা নিয়ম এটা আনিলে গোটেই দেশত সিহঁতে স্কাউট কৰিলে
হয়
আন্দাৰ ফৰটিন আণ্ডাৰ ফিফটিন আণ্ডাৰ ছিক্সটিন তিনিটা দল এটা দলত মানে আপোনাৰ বাইশটাকৈ প্লেয়াৰ আছিল আৰু শুনিছেনে
হয় শুনি আছো মই
সিহঁতে সেইখিনি কৰাৰ পিছত এই পাঁচ বছৰত সিহঁতে ৱৰ্ল্ড কাপলৈ কোৱালিফাই কৰি দিলে ভাবক মানে পোন্ধৰ পৰা ছাব্বিছলৈ সিহঁত দছ বছৰ সিহঁতে ৱৰ্ল্ড কাপ কোৱালিফাই কৰি দিলে
বহুত উন্নতি হৈ গ'ল সিহঁতৰ বহুত কম সময়ৰ ভিতৰতে
হয় সিহঁতে কষ্ট কৰিছে সিহঁতে কাৰাপচন কৰা নাই দুৰ্নীতি কৰা নাই তাতে আমাৰ এতিয়া ইমান ডাঙৰ দেশ এক ফোনত আপুনি চাব প্ৰিফাৰ্ষ্ট ষ্টেণ্ডাৰ্ড যোনটো থাকে ষ্টেডিয়ামৰ তাতে আপোনাৰ দুটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰি দিয়ে। প্ৰথমটো হ'ল আপোনাৰ তিনিটা বস্তুৰ ওপৰত মেজাৰ কৰি দিয়ে। ছিট কেপাচিটি,
হয়।
তাৰপিছত মানে ছিট কেপাচিটি আৰু আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত আহিব। পঞ্চাশ নম্বৰ।
হয়।
আৰু যোনটো গ্ৰাছ ৰোট থাকিব সেইটোত আহিব, পঞ্চাশ নম্বৰ। মানে গ্ৰাছ ৰোটটো বেছি ভাল হ'ব লাগিব, সেইটো ওপৰত বেছি নম্বৰ পায় আৰু। আমাৰ ইণ্ডিয়াত এতিয়া লয় এখন প্ৰিফাৰ্ষ্ট ষ্টেডিয়াম নাই, ফাইভ ষ্টাৰ ষ্টেণ্ডাৰ্ডৰ, গ্ৰাছ ৰোটতে চাওক বা আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰ দুটা চাইডতে চাওক গম পাইছে নে?
হয় হয়, বুজিছো।
আৰু আমাৰ ইণ্ডিয়াত, এখন ফুটবল ইণ্টাৰনেচনেল ষ্টেডিয়াম নাই। অকল জাষ্ট এই বুলি যে ফুটবল তাতে খেলা হব, এথলেটিকৰ ষ্টেডিয়াম আছে বহুত আছে। য'ত ফুটবলো খেলা হয়, এথলেটিকো খেলা হয়।
তৃগৰ এথলেটিকৰ ষ্টেডিয়াম থাকিলেও তাৰ মানে কি হয় আপোনাৰ সেইটো লেভেলত নাই জোনটো আপো নাৰ ইউৰোপীয়ান কানট্ৰিজ কেখনত আছে। ইউৰোপৰ দেশকেইখনত যেনেকে আছে, নহয় চাওকচোন আপুনি ক্ৰিকেটতে চাওক কেনেকুৱা ষ্টেডিয়াম এ টা গঢ়ি তুলিব পৰা নাই আজিলৈকে, জোনটো এটা আপোনাৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত হয়। কাৰণ পইচাটো বহুত পায়। হয় মেলবৰ্ণৰ কথাই কওক আপুনি, আপুনি ইংলেণ্ডৰ কথাই কওক আপুনি লৰ্ডছৰ কথাই কওক লৰ্ডছৰ কথাই ক ওক লৰ্ডছটো কিমান পুৰণা, চবতকে আটাইতকৈ পুৰণা যোনটো লৰ্ডছ ক্ৰিকেট
হয় হয়, মই মই মই আপোনাক এটা কথা কওঁ মোৰ মাঠাত এটা প্ৰশ্ন আহে আমাৰ যোনবোৰ ইনডোৰ ষ্টেডিয়াম আছে সেইবোৰ চাব আপুনি ওপৰত দিগি টিং লগাই থৈ দিয়ে। আৰু গোটেই কাং কাংকৃদৰ
হয়।
গোটেই চিষ্টেমটোৱে কাংকিডৰ হয় আৰু আপুনি বাহিৰৰ ষ্টেডিয়ামবোৰ চাব আপুনি ডাঙৰ ডাঙৰ মেদেলৰ ফেম ৱৰ্ক বোৰ দেখা পাব। ইঞ্জিনিয়াৰিং আ আৰ্ট ৱৰ্ক দেখা পাব তাতে আপুনি। চাবই ভাল লাগে মানে কেনেকে লোহাডাল তালৈ নিলে ইমান ডাঙৰ লোহাডাল কি চিষ্টেমত আছে কেনেকে থিয় হৈ আছে সেইটো চাবাই ভাল লাগে। আৰু মানে দেখা চালে আপোনাক ভাবিবলৈ বাধ্য কৰে দিয়ে, আৰু আমাৰ ইয়াতে কি হয় আপুনি দেখা পাইছে পাকা কৰি দিয়ে হৈ গ'ল। একো ইঞ্জিনিয়াৰিং নাই আৰু।
হয়, হয়। ঠিক আছে বাৰু আজি আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিলে।
হয় হয়, ধন্যবাদ।
ঠিক আছে, ৰাখিছো।
হয় হয়।